হেল্ল'।
অ।
অ মই কি কৰিছিলো আজিকালি যে চৰি উপ সৰুতে মোবাইল চোবাইল দি দিয়। তৰ মতে কি এইটো। ভাল কৰে না বেয়া কৰে, মেট্ৰিকৰ আগত বাইক দিব হায়াৰ ছেকেণ্ডাৰীৰ আগত।
নাই নাই সেইটো মানে চব কিছুমান ধনি মানুহ থাকে। সিহতৰ ল'ৰা ছোৱালী বিলাকক মানে খোজাৰ লগে লগে আইফোন দি দিয়ে। বা বাইক দি দে। বা আৰু কি তাৰ ধৰ সেই সেই ধনী লৰাটৰে কিছুমান। ফ্ৰেণ্ডছ থাককা মিডল ক্লছৰ। বা দুখীয়া ফ্ৰেণ্ড থাকে কিন্তু সিহত তাক দেখি সিহঁতৰো ল'বাৰ মন যায়। সেহতেও ঘৰত মানে ধৰ অলপ মান দেউতাকো ক থাকে। মোবাইল চবাইল লগাৰ কথা, ইটাৰনেটৰ মানকেইটাকে দিবা নোৱাৰে আৰু। সেইটোয়ে কথা আৰু মানে। মান দিবা নালাগে আৰু মেট্ৰিক চ পাছ কৰা হোৱাৰ পিছতে দিবা লাগে আৰু।
মোৰ মতেতো হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ পিছত দিবা লাগে।
অ।
কাৰণ তোৰ মেট্ৰিক পাছ কৰাৰ পিছত দিলা, মেট্ৰিকত হল ত মোবাইলৰ আশাত মানে পঢ়। ভ ৰিজ্ কৰিল, তাৰপিছত ত। ডত চল ভাবো মোবাইলটো কাল, পঢ়ি লম দে এনেকে পঢিম পঢ়ম বুলি ভাবো। স আহ প়াই নব লাৰিজাল্ট বেয়া হৈ যাব।
তকচোন এইট মানৰ পৰাই দিছে মোবাইল।
মোক দিয়া নাই সেইটো মোৰ মাৰ আছিল, মই সেইটোৱে ইউজ কৰিছিলোঁ।
এ মাৰে ত চলাহাব নপাইছ তই তই শু চলহাইছ।
মায়েও চলায় মইও চলাওঁ আৰু। আমি দুটাই পিন্ধি চলাওঁ, আগতে মই কি কৰিছিলো।
তই গম খেলছিলি বুলি আগতে বহত, তোক বুলি স্কুলৰ পৰা ওলাই।
এখনি ল'ম কৈছো প্ৰায় পঢ়িব কাৰণে মাতে মোক তাৰপিছত মই কিতাপৰ মাজত, মানে হেৰি গেম খেলা কথাটো পঢ়া এৰি কিনে আগতে, তাৰপিছত ধৰা পৰিলো একদিনমান গালি খালো।
উম।
এ স্কুলৰ পৰা আমাৰ টিচাৰ ভিজিট কৰে না টিচাৰ ভিজিট কৰোতে মায়েও কমপ্লেইন দি দিলে ই এনকে মোবাইল চাই থাকে, তাৰপিছত আৰু মোক টিচাৰে মাৰছে এনকে সুধিছে তুমি বোলে হেৰি নপঢ়া মোবাইল চাই থাকা বোলে, তাৰপিছত মই কৈছো হয় হেৰি তাৰপিছত মোক স্কুলৰ পৰা মানে উলাই দিছিল তাৰপিছত হেৰি মোবাইল চাই থাকোঁতে সেয়াই আৰু। কেইদিনমানৰ কাৰণে ওলাই দিছিল তাৰপিছত মই পেৰেণ্টছ নিলোঁ।
অঁ।
দেউতাই কিবা সেনকে কৈ কৈছে কি এবাৰ এক্জাম দিবা দিবা নালাগে বোলে সেনকে কিবা কিবি কৈছে, তাৰপিছত মই কৈছো ছাৰ মই পঢ়িমে প্লিজ ছাৰ মোৰ পঢ়াত বহুত মন সেনকে মই কৈছো তাৰ পিছত ছাৰে মোৰ কথা বুজি পাইছে আৰু তাৰপিছত মেম এজনীয়ে কৈছে তুমি ভাল ৰিজাল্ট কৰা আমিয়ে মিঠাই নিম তাৰপিছত মই গম নাপাওঁ মই ৰি জাল্টে ভাল নহ'ল না মেমে মিঠাই নানিল, সেটো মই ধৰিবা নোৱাৰিলো আহ তাই কাগজটো ল খবৰ বিজাৰ মানে মবাইল চোবাইল থাকে আজি আজিকালি চলিতো মোবাইল থাকে দেচোন আমাৰ দিনত চাবি মেট্ৰিকৰ আগত মায় হঁতে, মোবাইল লুকাই থৈ দিছিল আজিকালি চলি ক চাবি চোন এক্জাম দি আহি কিনেও মানে হেৰি তোৰ মোবাইলটো মানে এক্জাম দি আহিব ষ্টেটাচ বস্তু দি দিব আজি এক্জাম এনে হ'ল আজি এনে হ'ল গম পাইছা?
অ।
মোবাইলটো মানে ৰেগুলাৰলি ইউজ কৰে মানে এক্জাম খুলি থাকে বা কিবা চলি থাকক। মোবাইল সিহঁতক লাগবই আজিকালি চলি ক। আহঁ। সেইয়ে আৰু আজিকালি কি বা নিয়ম নীতি চলিব পাৰো।
সেইটোয়ে দিবা নালাগে আৰু মোবাইলটো।
অ মোবাইলটো ত আচলতে দিবা নালাগে আজিকালি চলিক। কিন্তু দিয়ে আৰু কি কবি। আৰু তোৰ এই সৰু সৰু ল'ৰা ছোৱালী মাহক দেখা নাই স্কুটি বাইক লৈ ঘূৰি থাকে আমি যিটো সময়ত চাইকেল লৈ ঘূৰি কে আছিলো।
দি দিয়ে আৰু আজিকালি মাকৰ লোন লৈ হলেও দিব লাগা হৈ যায়।
তে কিমান চলি কাজিয়া কৰি লয় ঘৰত লোন চোন লৈ হেলিও দিব, তাৰপিছত এক্সি এক্সদেন্ত হ'ব আল্টু ফাল্টুকে চলাব।
উম।
সেইকাৰণে দিবা নালাগে বস্তু খোজাৰ লগে লাগে অলপ শাসন দেখাবা লাগে ইমান দিলেও মানে চলি সেই এই চিলা হৈ যায়।
কি কৰিবি আৰু শাসন দেখালেও চলি কিবা কিবি কথা কৈ না, এইবিলাক মাক দেউতাকক ভয় লাগি যায় আৰু।
কিবা কিবি কথা কয় মানে যেনেহেন মই গুচি যাওঁ ঘৰ এৰি কিবা কৰি দিম সেনেকুৱা আৰু।
তই যেনেকে কৈছিলি এইবিলাক
মই কোৱা নাই হাঁ মিদুল অলপ কথা ভালকে কবা।
কৈছিলি যে তই মায়েৰে কৈছিলি আমাৰ তই এতিয়া বাইক লাগে ত আৰু ফাইভ লাগে
শচ মই ত এটা প্ৰশ্ন হো মই তোক এটা প্ৰশ্ন হো ত চলটো ধৰ এনে যে ধৰিল মোক এইটো লাগে সেইটো লাগে ক্লা চছেভেন ছিক্সৰ পৰা তই কি কৰি কৰি দি কে টান
ঐ খেলিল চনি মাৰি মাৰিপেলাম
সে সেনেকে কি ক আনেন কৰবি নেকি তই
অ
বাকীবাৰএক্সপ নহয় নেকি
জনত এক্সপ হয় ন নহয় মই কেনেকে গম পাম
আগতে কম এক্সপ' চাব যা নছিল কিন্তু না লাইটৰ মাজত ফ
উম
লাইটৰ মাজত যে ফটো উঠা যে
মই নুঠো এইবিলাক মোৰ চখ নাই
আমাৰ জীৱত এটা চলি আহ তাৰ নাম বোলে হেণ্ন্দেল
কি নাম
হেন্দেল হেন্দেল
হেন্দেল
অ
কিহৰ হেন্দেল
সেইটো গম নাপাওঁ কিন্তু কি হয় গম দকমকল চাগে সেই আহ কি বাৰ্তা হ ব ত সেইদিনা মানে দেবজিতে মোক কৈ আছিল সোৱাত বোলে ক্ৰিকেট খেল বজাই চবে মিলি চবকে লগ ধৰিব দিছে মানে
কি কি স মৰা হতৰ
অ মানে ৰিয়উনিয়ন হয় মানে ক্ৰিকেট খেললো হয় চবেই ভাল লাগিল হয়।
হিও ক্ৰিকেট খেলা নেকি কেতিয়াবা কেতিয়াবা
ক্ৰিকেট মানে সি বোলে ক্ৰিকেট ইমান নাজানে মানে তাৰ বলিঙো ভাল লয় টো ভালহয় ফিল্ডিং ভাল নহ কেট চছে যাইলে বলে সি ধৰিবা নোৱাৰে মানে সি বোলে ফুটবল কিন্তু বঢ়িয়া খেলে বোলে ফুটবলত বোলে বম কাটে আৰু পানা দিয়
হয় নেকি?
উ সি মোক কৈ আছিল মই ফুটবলত গম পাৰো ফুটবলত চাগে তোমালোকে মূল্য নোৱাৰি পাই সি মোক এেনকে কৈছিল
হয় নেকি?
আহ এ গম নাপাওঁ মই সেইটো সঁচ সচা নে মিছা বোলে এখন মেচ আছিল য'ত হাৰ বা ওলাইছিল অপনেণ্ট বোলে তিনি গ'ল দি থৈ দিছে। লাষ্ট বোলে দশ মিনিটত মেটছখন সেই দহ মিনিটত বুলি সি পাঁচটা গ'ল অকলে মাৰি দিছিল
অ গ'লকিপাৰ নাছিল নেকি?
গলকিপাৰ আছিল হ'লে বোলে গলকিপাৰক তিনটা বোলে পানা দিছে আৰু হেৰি দুটা পেনালন্টি চুট পেনাল্টী চুটাত মানে তাক বোলে ফাউল কৰিছিল তাতে বোলে তাৰ ভৰিত চাল তাল ওলাই গৈছে সি হলে খেলছে বুলি এই জলাই উওলাই কৰি
মোক কৈ আছে তোমালোকে মোৰ লগত নোৱাৰিবা চাগে তোমালোক যদি মই অকলে পাঁচজনকো হ'ব দি মই যদি অকল মই আৰু গ'ল কিবাটো থাকো তেতিয়াও নোৱাৰিবা সেনকে কৈছে
এনে তোৰ লগত তোক এটা কথা সুধবা আছিল মোৰ
অ শুদ
এই চচিয়েল মিডিয়া যে সামাজিক মাধ্যম
আহ
সেইটো আশীৰ্বাদ নে অভিশাপ তোৰ মতে
হয় হয় সামাজিক মাধ্যম বোলা বস্তুতটো আমাৰ মতে লাগেও আৰু নালাগেও কিছুমান ক্ষেত্ৰত বহুত ভালো কিছুমান ক্ষেত্ৰত বহুত বেয়া হয় এইটো বস্তু মানে তই কবা নোৱাৰা যোনে ভাল ইউজ কৰে তাৰ কাৰণে ভাল যোনে ইউজ বেয়া কৰে তাৰ কাৰণে বেয়া আৰু এইটো যদি তই খাল হিচাপে ইউজ কৰা যায় ত বহুত ভাল ব বস্তু শিক্ষা পাৰিব
এনে ধৰ কোনোবা লগ আছে নেকি যোনে ভালকে ইউজ কৰে।
ভাল লগ মানে চা মই এটা উদাহৰণ হলো মই এতিয়া এ আইত কিবা কিবি চাই থাকো জি কে জি কে ৰিলেটেড হওক কিবা কানটি ৰিলেটেড হওক জিকেখনন এখন সাগৰ জি কে আ ব মাৰে দিবি আছামিজ জি কে ভিডিঅ' বহুত শিকিবলীয়া কিছুমান আহিব হা তাৰপিছত তোৰ মানে কান ডুবি কিবা কিবি চাই থকা সেইটো যে গম পাই যে কেইখন এখন সাগৰ এইখনত যিমান ডুবি না খন কেতিয়াও শেষ নহয় শেষ কৰিব নোৱাৰা। গম পালি আৰু তাৰ যদি এইটোৰ বেয়া ব্যৱহাৰ কৰে তেতিয়া বেয়া ব্যৱহাৰো এইবোৰো আছে বহুত
মই ঠিকে এটা কথা
তই মানে তই মানে কেনেকে ব্যবহাৰ কৰে ভাল কেনে বেয়া কেনে নে নিউট্ৰেল।
অ নিউট্ৰেল
নিউট্ৰেল ন
নাই নাই মই ভালকে ব্যৱহাৰ কৰো মানে ষ্টক নাৰাখো আৰু
হয় নেকি?
এই কিছুমানত ধৰ ইনষ্টাগ্ৰামত ইনষ্টাগ্ৰামৰে হওক বা যিকোনো চচিয়েল মিডিয়া প্লেটফৰ্মৰে আৰু বহুতো ফেক একাউন্ট থাকে ফেক একাউট দি ৰহ বেলেগ -ছোৱালী বিলাকক চাই থাকে ফল' মাৰি থয়।
সেইবোৰ কিন্তু এটা -এটা বেয়া হেই আৰু চ ছচিয়েল মিডিয়াই গম পাইছা। সেইটোয়ে সেনেকুৱা কৰব বা নালগে ধৰ তোক কোনোবাই যদি বিশ্বাস কৰি আছে তে তই যদি সেইবোৰ কৰ ভাল নেদেখি ন'।
এনেই তাৰ এতে প্ৰেমত ধকা -চকা খাইছা নেকি?
প্ৰেমত বিশ্বাসঘাতকতা সেইটো বহুত -বহুত জনা তই। এ' সেইবোৰ, এইবোৰ কথা নকয়ে দে। ধকা মানে মই নাখাওঁ বুলি ক'লেও মিছা নহয় আৰু খাইছো সেইকাৰণে মানে অন্ধভাৱ এ' কোনো দিনা প্ৰেম কৰিব নাগে চকু মুজি গম পাইছা অলপ চাই -চিতি প্ৰেম কৰব লাগে সদাই
বাৰু ঠিক আছে সেইটো কথা বাদ দিলা আমি যিহেতু চচিয়েল মিডিয়াৰ কথা পাতি আছলো
আহ',
আগতে আমি ধৰ নিজৰ আত্মীয় বা ফেমিলি মেম্বাৰ্চৰে মানে বা এটা ৰিলেটিভছক কথা কাৰণে কিমান কষ্ট হৈছিল, আগৰ দিনত যে চিঠি পঠাইছিল
চিঠি অহ।
সেইবিলাক অলছিল কিন্তু, আজিকালি ধৰ কথা পাতিলে কিমান ইজি এইকেইটা ছচিয়েল মিডিয়াৰ পৰা আমি হোৱাটছআপত কথা পাতি মেছেঞ্জাৰ কথাবৈ ভিডিঅ' কল কৰি কথা পাতবা পাৰোঁ। মানে পতককে আৰু মানে ছেকেণ্ডতে আৰু মানে আমি এইটো মুহৰ্তৰ খবৰ এটা আন এটা এটা মুহূৰ্তলৈ দি দিব পাৰো মানে ধৰ দেশ- বিদেশৰ মানুহৰ লগত কানেক্টেড থাকব পাৰোঁ আৰু এইটো মানে এটা ভাল সুবিধা আৰু।
মানে এইটো বস্তুৰ, দেই মোৰ কথাটো শুন এইটো বস্তুৰ কাৰণে মানে আজিকালি মানুহৰ মাজত মানে মৰম ভাল পোৱাটো কমি গৈছি মানে আহা যোৱাতু কমি গৈছি ধৰ তই এতিয়া মামাৰ সিহঁতক চাৱা যদি ভিডিঅ' কল কৰিলি সিহঁতে তোক ভিডিঅ' কল কৰিল। এনকে মানে আহা -যোৱাটো কমি গৈছি। মিলা-প্ৰীতিটো কমি গৈছে আহা-যোৱা নাযায় আজিকালি মানে বহুত দিন বোৰ আগতে যেনকে লগ পাব কাৰণে সেই হৈ থাকো মামাহঁতত যাম কবাত মন্দিৰলে আহা, - যোৱা আজিকালি সেইবোৰ নাই। বহুত কমি গৈছে আজিকালি এইটো যাতায়াতটো।
এ' বাৰো সুঞ্চা শিক ধৰ যে, আমাৰ এডুকেশ্যনৰ ক্ষেত্ৰতে মানে শিক্ষাৰ ক্ষেত্ৰত মানে ধৰ, সামাজিক মাধ্যমৰ কিছুমান অৱদান থাকে ধৰ ইউটিউব বা ফেচবুক গ্ৰুপ বা টেলিগ্ৰামত আমি বিভিন্ন মানে ছাত্ৰ চেনেল আমি জইন কৰি লব বাৰু য'ত মানে ধৰ বিনামূলীয়াকে আমিয় বহুত বস্তু শিকাই আৰু মানে ধৰ কুৱেশন পেপাৰ বিলাক থাকে প্ৰিভিয়াছ ইয়েৰ ত' আজি কিবা এটা এনঞ্চাৰ নোৱাৰিলে আমি তাতে দি দিলে আমি পাই যাওঁ আৰু
অহ - অহ পাই যাওঁ। সেইবোৰত কাৰণে ভাল ইউজ কৰব পাৰা তই কাৰণ, তোৰ ধৰ আজিকালি তোৰ হেৰি প্ৰি বি এছি আৰু কুৱেশন পেপাৰ লাগে। তই কতনো বেলেগ চলিৰ তাত যাবি থাকবি আগত চাচোন নে ক্লাছ টেন পাছ কৰচি, নাইন পাছ কৰিচি আজি কালিটো সেইটো অনলাইনৰ জৰিয়তে পাই যোৱা যায়। আৰু আজিকালি ত মেটিক হাই ছেকেণ্ডাৰী এইবোৰৰ চাৰ্টিফিকেট ব্যৱস্থা ওপৰত দিছে অনলাই যোগেদি। বাৰ সেই বস্তুটো ঘূৰাই আজিকালি মানে চব বস্তু অনলাইনৰ জৰিয়তে হৈ যায় আৰু। বহুত সুবিধা কৰি দিছে অনলাইনে আজিকালি।